হেল্ল' অ শুনিছো। এ এনেই এহেতৰ লগতে শুই কৰি আছো।
চাহ খালি?
অ খালো উঠাই নাই আও। শুইয়ে আছে গোটেই খোপাই, মুনো চুম।
সোনকালে উঠাই অভ্যাস আও সোনকালে উঠিছো।
চব বাহত চব সোনকালে উঠিলো আমি, এ পোৱালি হোপা সত শুইয়ে আছে।
অ আজি দেওবাৰ তাতে
আমাৰ পিতায়ো উঠিলেই সোনকালে।
অ কি কৰি আছে ত খেলি আছে
খেলি আছে কালি অপা উৎপাত ৰাতি এঘাঁৰটা চাৰে এঘাৰটাত শুইছে নুশোৱে খেলিব পাব যে অ অ ভাল পাইছে সি
অ গোটেই খোপা লাগি থাকিলে অ ভাল পায় আক অ তলৰ পাৰ্টটো দুইটা পাৰ্ট হ'ল ন বা হতৰ
নাই নহয় ওপৰতো বনাইহে আছে
অ অ আৰু ৰুম বিলাক ৰুম বিলাক ডাঙৰ ডাঙৰ আও।
ডাঙৰ ডাঙৰ।
অ অ খেলি আছে ভাল পাইছে আও সি। আকৌ ই ফোন মাৰিছে নেকি?
নাই নাই কোৱা, মই এতিয়া ইমান ৰ'দ ডাল
অ ৰ'দতো দেখিছো কেনেকুৱাকে খাওঁ বওকে আহিছে। কালি নিচিনাই হ'ব চাগে আজিও।
কালি নিচিনাই হব, কালিয়ে একে অৱস্থা বেয়া হৈ গৈছে আহোতেই, এতিয়া নাহিলেও নহয়। সেইকাৰণে হে আহিছোঁ কালি।
অ অৱস্থা বেয়া হৈ আছে, মোৰ ৰাতি টোপনি ভাল হোৱা নাই।
উম মোৰ আকৌ ইমান গৰম নেলাগে যে
অ ইমান গৰম নেলাগে হয়।
নালাগে আ, মই মানে সহ্য কৰিব পাওঁ আও।
অঁ মানে ৰুমতটো গোটেইটো গৰম হৈ থাকে ফেন বতাহটোৱে একো বিশেষ কাম নিদিয়ে, আমাৰ। ইমান দিগদাৰ লাগে, শুবলে ৰাতি শুৱা ভাল হোৱা নাই। বাব দেউ দে
বৰ ভাল পইছে মন নিদখ শুলো ৰাতিটো শুলো কাৰণেতো ৰাতিপুৱা সোনকালে উঠিব পাৰিছো মানে।
অ ৰাতি সি মানে অকমান হেৰি কৰি আছে আও।
খেলি আছে নুশুৱে হে নুশুৱে সি শুইছে চাৰে এঘাৰটাত। স আছে আমিও বাহিৰতে এনে কথা। বাহিৰতে এনে কথা চথা পাতি কৰি বাৰট মান বিতৰত শুইছিলোহে আহি।
উম উম উম উম মৰিগ
অ চাওনতে এ অ শিৱ মন্দিৰতটো যে মৰিগাঁও তাৰপৰা অ অকণমান সমাই,। ৰামা এই হে কিুল কি এইখন স্কুল খনৰ নাম কি জানো
মানে সেই স্কুল খনৰ লগতে
আহ অ এতিয়া হেৰি তাই থাকিব নে ঘৰত গুচি আহিব
তাই যাব মোলগতে
অ অ থাকিব পাৰিলে হয় এতিয়া স্কুল বন্ধ হৈ দিছে।
অ নহয় সি এতিয়া কি কয় সিহঁতেো থাকিলেও দেখি আমাৰ ই নহয়। ন আমাৰ এই অ কালিয় আহে সি, আমি আহিলো যে তো চাগে মনটো ৰখা নাই। তাৰ্ছা দেখালে অ জীয়েকে কান্দি আছে জীয়েকো ৰাতি। তাৰপিছতে এ ফোন ভিডিঅ' কলিং কৰি আছে। আহে তাৰ পিছতে এতিয়া জীয়েকক লৈ আহিবলৈ সি লৈছিলে কিন্তু তাই নাহ নাহে এতিয়া মাক সেনেকুৱা অৱস্থাত কেনেকে ৰাতিখন আহে ৰাতিখন আহে। তাৰ পিছত তাই সেইটো কাৰণে মানে কৈছে এতিয়া নাযাও আৰু ৰাতিপুৱাই যাম আৰু,
অ মানে কি গোটেই দেখিছে যে। তাই অহা উপাৰ লাগে আছে।
সেইটো কাৰানে সিও নাহিলা তাই আহিব নিদিয়া বোলে কানি কুটি খাং তাৰ পিছত এ আজি আহিব আহিলেও সিহতে থাকিলেও থাকিব মই যাম। মই হব বুকনি সুনিম থাকিলে হয়। অ মই সেইটো কাৰণে নাথাক কোৱা মই সেয়া মৰিগাঁৱতে জানো কি কৰে থাকিলে থাকিব মই আহি যামগৈ।
বনালে থাকিব এতিয়া
অ এনে তাইও গ'লগৈ সেদিন এতিয়া সিহঁতো অহাৰ কথা কৈছে যে
উম উম উম তই নহলে ইয়াকে ফোন কৰি দে মাতি দে
এ নালাগে সি আকৌ ট্ৰেক্টৰৰ লগত ইফাল সিফাল কৰি থাকিব আকৌ মোক নিব লাগে। এয়া লাইন কেইটা যাম গৈ বুজানাই আৰু সিহঁতো নাথাকিব চাগে মইহে আন।
উম উম উম তাই তাৰ এতিয়া কেইমাহ হল ছমাহ হ'ল ন
নিবলৈ বুলিয় আহিম বুলি ভাইছে কিন্তু তহে কৈচোন।
চামা নে সাত মা হেল্ল' হেল্ল' শুনিছে নে
চাই ন মই
অ শুনি আছ
তাই সেই
হেল্ল' মাতটোৱে নাহা হৈ গ'ল আকৌ হেল্ল' সাত ন অ অ মোক ক'ত ক'ত দেখুৱাই আছে নগাঁও